যাহ
কি কৈছা?
শুনিছানে বন্ধু?
শুনিছোঁ-শুনিছোঁ।
কি কৰি আছা?
এনে আছো ৰ'বা তুমি?
ময়ো এনে আছো ৰবা বাকী কোৱা খবৰ পাতি কেনে?
এ আছোঁ আৰু তোমাৰ?
ভালে- ভালে খবৰ বাত আজি ভালে ৰ' এইকেইদিন বেয়া আছিল অ, গৰমত খবৰ। আজি ভালে আজি য'ত যথেষ্ট মানে গাটো ঠান ঠাণ্ডা পৰিছে মই আজি ভা- ভাবি আছো মই আজি মানে ভাবি আছো মানে পচিবল হলে মানে উম, বাহিৰতে আজি খুই দিলো হয় মানে তেনেকুৱা পেচেন থাকিলে বুইছা নাই ন' তেনেকুৱা। বাহিৰৰ ৱেডাৰটো বহুত ঠাণ্ডা হৈ আছে আজি। ঘৰত সোমাব মনে নাই উম। এ ঘৰ- ঘৰটো পুৰা গৰম হৈ আছে। চাদ- চাদৰ ঘৰত ঠাণ্ডা হোৱাতে টাইম লাগে ন'।
অ', অ', অ',
ত' তুমি টিঙৰ ঘৰবোৰ চাবা যিমান জল্দি ঠাণ্ডা হয় চাদৰ ঘৰবোৰ কিন্তু নহয়।
হয়-হয়।
উম আৰু তুমি আগৰ দিনৰ ঘৰবোৰ চাইছা নে খেৰেদি যে বনাইছিল ইগিতা ঘৰটো এচি আছিল বাপৰে অ, তাতে যদি অলপ দি দিয়ে তাতে বা থান কঁপিব লাগে।
হয়-হয় তাকেতো মই ঠাণ্ডাত কপি কিনে কিবা হৈ যাব লাগে।
উম, আগৰ দিনৰ বস্তু বোৰে মানে ভাল আছিল খেৰৰ ঘৰ কোৱা বা বে -বেৰাৰ ঘৰ খে খেৰৰ ঘৰৰ পিছত বেৰাৰ ঘৰ আহিল তাৰ পিছত বেৰৰ ঘৰত টিং লগোৱা আহিল তাৰ পিছতে তোমাৰ মানে টিং টো মানে আছাম টাইপৰ ঘৰ বনোৱা টাইপ হ'ল হয় নে নাই? তাৰপিছত তোমাৰ ডাইৰেক্ট আহিল চাত-চাদ দিয়া টাইপ
এ তুইতো তোমাৰ মানে তেনেকুৱা মানে তোমাৰ। মানে তোমাৰ আগৰ বেৰা পাকা ঘৰসবিলাকত বেছি তোমাৰ হেৰি হয় মানে তোমাৰ গৰমটো বেছি।
গৰম- গৰম বেছি গৰম বেছি মানে গৰমটো চ কম আগৰ ঘৰবোৰত কোনটো -কোনটো ঘৰ কৈছো কোৱাচোন খেৰৰ ঘৰবোৰত গওঁ
গম পাইছো ন' পাকা ঘৰ বিলাকত বেছি
অ', বেছি গৰম, অ', এ', -এ', - এতিয়া ধৰাটো তু', -তু', -তুমি টিঙৰ ঘৰত ', থাকা', হা', মই থাকোঁ, ছাদৰ ঘৰত তোমাৰ ঘৰটো জলদি ঠাণ্ডা হব নে মোৰ ঘৰটো ঠাণ্ডা হ'ব জলদি কোৱা? বৰষুণ দিলি',
অ', মানে বৰষুণ দিলেতো তোমাৰ আগতে মানে তোমাৰ', অ', যিবিলাক ছাদ আছে, বিল্ডিং আছে, এইবিলাকোতো বেছি গৰম',
এইটোতো তোমাৰ সেইটো থাকিব ন তাৰ বাবে তুমি যিহেতু টিঙৰ ঘৰত থাকা, ভাবা যদি টিঙৰ ঘৰত', আহি লয় মোৰো ঘৰটো আগত, ঠাণ্ডা হ'ল হয় মানে',
হয়', তেনেকুৱা আৰু',
মইতো এই মাত, কোনে যে', কোনে যে বনাইছে ছা', -ছা', - ছাদ দিয়া চিষ্টেমটো যে কোনে বনাইছে, মইতো পচন্দই নকৰোঁ ছাদ দিয়া', বা কি গৰম হয় চাৰি ৰুমতা বেগুৱা গৰম হয় ন বেলেগ ৰুমত নহয় গৰম', আৰু তোমাৰ বিল্ডিঙৰ তলৰ গ্ৰাউণ্ড ফ্লৰটোৰ, গ্লউণ্ড - গ্ৰাউণ্ড ফ্লু',
গৰম হয় মানে তোমাৰ ছাদ',
হয় বাৰু', হয় আৰু গ্ৰাউণ্ড ফ্লু'ৰত অলপ ঠাণ্ডা আছে মানে আমাৰ ৰুমটো গ্ৰাউণ্ড ফ্লু'ৰত তলত', অলপ ঠাণ্ডা আছে আৰু ওপৰৰ ৰুম বোৰটো বা আৰু', -আৰু', - আৰু গৰম', উপৰৰ ৰুমবোৰটো আৰু গৰম', থাকিবই নোৱাৰে এইবিলাক ৰুমত',
বহুত গৰম আছে তোমাৰ',
বহুত গৰম বহুত গৰম যথেষ্ট',
আহ বি', বিল্ডিং মোৰ হিচাপত বিল্ডিংবিলাক হেৰি কৰিব নালাগে বিল্ডিঙত ইমান গৰম তোমাৰ',
তাকে - তাকেতো বিল্ডিং যে কোনে বনোৱা ষ্টাৰ্ট কৰিল তাকেতো', আগতে, ঘ', - ঘৰবোৰ ভাল আছে',
এই আগৰো তোমাৰ যি এইবিলাকে ধানৰ মানে তোমাৰ', খেয়াৰৰে বনাই তোমাৰ এইবিলাক এই যি বনাই পাইছানে? খেয়াৰৰ ঘৰ বিলাক কিমান ধুনীয়া লাগে',
আৰু তুমি বাহিৰৰ ঘৰবোৰ চাবাচোন লক্ষ্য কৰিবাচোন অলপ তুমি গুগলতে মাৰি কিনে চাবাচোন', মানে বাহিৰৰ ঘৰত কোনটো ওপৰত', কিবা চিধাকে এটা বনাই মানে চিধাকে এটা বনাই কেনে ফুটা কৰি ৰাখে ৰুমটো', টিঙৰ মাজত, এই এইটো দি মানে গে', -গে', -গেছবোৰ ওলাই যায় ঘৰৰ',
আৰু তোমাৰ খেয়াৰৰ ঘৰ বিলাক এতিয়াও ধাবাত, ধাবাবিলাকত পায় কিন্তু',
অ', ধাবাত, ধা', -ধা', - ধাবাাবোৰত পাই মানে ধা', -ধাবাবোৰ - ধাবাাবোৰ', এইটো ষ্টাইলত বনাইছে মানে খেৰৰ ষ্টাইলত',
অ', খেয়াৰৰ ষ্টাইলত তুমি পাবাই তাৰমানে খেয়াৰত এক্স', -এক্সট্ৰাকে বনাই দিছে সিহঁতৰ',
হয়', - হয়', - হয়',
তাকৈ খেয়াৰৰ ঘৰত থাকিব পাৰিম',
ঠিকে কৈছা - ঠিকে কৈছা, মানে তেনেকুৱা আৰু', আজিকালিতো খেৰৰ ঘৰ বুলি ক'লে মে', বিহুৰ টাইমতে বনোৱা যায়', যাক কোৱা হয় মেজি।
তাকেতো তেনেকুৱাতে বনাই দিয়ে',
উম', তাকো পিছদিনা জ্বলাবই লাগে', এদিন থাকি কিনে, সেনেকুৱাই',
মানে আগৰো, ঘৰ বিলাক ভাল আছিল কিন্তু এতিয়াতো চব পাকা ঘৰে হ'ল', তোমাৰ আগত মানে চব এক চে', - এক চেলীয়ে ঘৰ আছিল তোমাৰ',
হয়', এক চালি আগৰ আছিল এতিয়া-এতিয়া', অ', নাই, মই বেৰাৰ ঘৰ দেখা পোৱা যায় কিন্তু খেৰৰ ঘৰটো দেখা পোৱাই নাযায়', বেৰাৰ ঘৰ আৰু টিঙৰ ঘৰ বাচি আছে কিন্তু খেৰৰ ঘৰ বাচি নাই', গাঁওবোৰ গাঁওবোৰত বাছি নাই।
গাঁও ঘৰটো নাই।
গাঁওবোৰত বাচি আছে, গাঁওবোৰত বাচি আছে আছে আছে গৰুৰ ঘৰতে থাকে
এ নাই এতিয়া গৰু ঘৰ বিলাকো চব পাকা ঘৰ হৈ গৈছে তোমাৰ টিঙৰ
অ মানে ধ চাইডত খেৰ দিয়ে ওপৰত টিং বা বেৰা দিয়ে।
এই খেয়া চেৰ একো নাই তোমাৰ চব টিঙৰ হৈছে কিছুমানেতো এতিয়া পাকি তোমাৰ এ তোমাৰ ৱালৰ গাঁঠি দিয়ে তাৰ পিছত তোমাৰ এনেকে বনাই দিয়ে।
অ আচ্ছা বা এতিয়া বৰষুণ আহিলেও জোৰে আহিল আৰু। শুনিছা চাগে আৱা
বৰষুণ দিছে নেকি নে আৰ
অ অলপ অলপ চাই শুনা পাইছা।
নাই পোৱা নাই পোৱা চাউণ্ড পোৱা নাই।
অ ঠিকে আছে বাকী আজি কি কিহৰ আঞ্জা বনাইছে।
আজি এতিয়া এইটো মাংস বনাব এতিয়া ব্ৰইলাৰৰ
বা আজিমানে পুৰা খা আৰু
এ নাই নাই, তোমালোকৰ কি আছে এতিয়া?
আহ কণী তাৰপিছত ভেদেলতাৰ পকৰা। তাৰ পিছত তোমাৰ অ মাছ মাম মা মাছৰ ফিচাৰ চাটনি
হয় নিকি।
তেনেকুৱাই মানে। বাকী
ভালেই বাৰু।
হয় বাকী তুমি গৰমৰ দিন ত এতিয়া পৰিছে ন। গৰমৰ দিনবোৰত মানে কি কি কৰা এতিয়া কি কি কৰা ৰাতিপুৱা তুমি ৰুট-
গৰমৰ দিনত গৰমৰ দিনত চব কৰি ভাল লাগে তোমাৰ। গৰমৰ দিনত মানে চব।
কি কৰা?
ৰাতিপুৱা সোনকালে উঠো তাৰপিছত তোমাৰ মানে কি কৰিম গৰমৰ দিনত ফেনৰ তলত থকা যায় এতিয়া। এচি তলত, ফেনত তলত, তাৰেপিছত অ।
মই ৰাতিপুৱা উঠো উঠি কেনে তোমাৰ প্ৰথম মানে খোজ কাঢ়িব যাওঁ। খোজ কাঢ়ি আহি কেনে ব্ৰাছ কৰো ব্ৰাছ কৰি কেনে কিবা এটা খাওঁ। তাৰ পিছত তোমাৰ মানে এ কিবা এটা খাই কেনে অলপমান ৰেষ্ট। লও তাৰ পিছত অলপমান কিতাপ পঢ়ো কি কিতাপো কোনটো পঢ়িব লাগে কোনটো। জ্ঞান পোৱা যায় ন কিতাপৰ পৰা যথেষ্ট।
আৰ ৰাতিপুৱা পৰিব লাগে ৰাত ৰাতিপা পঢ়িলে ভাল কিতাপ কিতাপ মানে মনত থাকে মানে ৰাতিপা
হয় ডাঙৰ মানুহে কয় মানে কিতাপ বোলে ৰাতিপুৱা তিনটা মানৰ পিছত পৰিলে মানে যি পৰা মনত থাকে বুলে মানে মা মাথাটো ফ্ৰেছ হৈ থাকে ন।
ফ্ৰেছ হৈ থাকে।
তেনেকোৱা টাইপ মানে।
হয়।
বা বাকী তুমি এনে কিতাপ চিতাপ পঢ়া নে নৰ্মেল বা চাকৰিৰ কিতাপ বা নৰ্মেল মানে ষ্টৰি বুক। কা কাহানী বুক।
এতিয়া। নাই এতিয়া এতিয়া বাদেই দিছো মানে পঢ়া যেতিয়াৰ পৰাই তোমাৰ হেৰি হ'ল। মানে তোমাৰ এতিয়া বাধাই দিয় তৰ মানে তোমাৰ যেতিয়াৰ পৰা দি- অ গ্ৰেজুৱেচন কমপ্লিট হোৱাৰ পিছৰ পৰা বাদেই দিছো কিতাপ পঢ়াই নাযায় এতিয়া।
বাকী পঢ়িব লাগে চাকৰিৰ ক্ষেত্ৰত কি কিতাপৰ জ্ঞান লাগে কোনজন।
অ ন সেইবিলাক- সেইবিলাকতো পঢ়ো বাৰু সেইবিলাক চাকৰি কাৰণে পঢ়ো তোমাৰ। সেইবিলাক চাকৰিৰ কাৰণে পঢ়িব লাগ অ সেইবিলাক পঢ়ো চাকৰিৰ কাৰণে কিন্তু এনেই - তোমাৰ এনেই বেলেগ কিতাপ নাপঢ়ো তেনেকে চাকৰি কাৰণে পঢ়ো, আৰু তাৰে পিছত তুমি যি-
জেনেৰেল নলেজ পঢ়া জেনেৰেল নলেজ।
জেনেৰেল নলেজ বাকী আৰু কিবা কি মেথছ এইবিলাক পঢ়ো চব। পঢ়ো অ ইন্টাৰভিউ কাৰণে তাৰে পিছত- তোমাৰ ৰাতি ৰাতিপুৱা বুলি সোমাই নাই আৰু যেতিয়া তেতিয়া পঢ়ি দিওঁ। তাৰে পিছত আৰু তাৰে পিছত আৰু তোমাৰ যি কলা ৰাতিপুৱা পঢ়িব লাগে ৰাতি। কৰিলে মনত থাকে এনে ৰাতিপুৱা কিন্তু আগতে খুস্থ। কাঢ়িব গৈছিলোঁ এতিয়া বাৰু- তোমাৰ তেনেকে যোৱা।
এতিয়া যোৱা নাযায় টোপনিয়ে তুমি যাবাচোন ৰাতিপুৱা টোপনিটো যেনেকে লাগে। তান সময়ত। এনেকুৱা নালাগে ৰাতিপুৱা আঁ চাৰিটাৰ পিছত তোমাক যেনে- চৈতানে মানে আ মানে একেবাৰে তোমাক- ফাচি ধৰিব টোপনিটো তুমি উঠিবই নোৱাৰিবা।
অঁ নোৱাৰো নোৱাৰো আৰু গৰমৰ দিনত বেছি মানে টোপনিটো ৰাতিপুৱাই লাগে।
ৰাতিপুৱা মানে বেলেগ টোপনি মানে বেলেগ কিবা টোপনি লাগে।
হয় তাৰমানে গৰমত দিনত ৰাতিপোৱাই লাগে টোপানীটো।
মানে এইখিনি টাইমত যদি- কোনোবা মাতি দিয়ে মাতিও দিয়ে ন নিজে যদি নোঠো বেয়া খং উঠে মোৰ।
হয় মানে ৰাতিপুৱা টোপনিটো বেছি লাগে, গৰমৰ দিনত ৰাতি টোপনি নাই ন। ৰাতিপুৱা অলপ ঠাণ্ডাত ঠান- অ ৰাতিপুৱা ঠাণ্ডা অলপ পৰে মানে ৰাতিপুৱা সেইকাৰণে- তোমাৰ টোপনিতটো বেছি হয় মানে তোমাৰ ৰাতিপুৱা।
হয় মইতো। এলাৰ্ম দি ৰাখো নহলেতো মই টোপনিয়ে নাভাঙিব এলাৰ্ম দিও ৰাতিপুৱা। হয় অলপ স্কুটিটো হয় স্কুটি লৈ ফুৰিব যাও। নহলে তোমাৰ খোজকাঢ়িব যাও তেনেকুৱাই-
এ খোজকাঢ়িলে ভাল আৰু ৰাতিপুৱা তুমি হেৰি খোজ কাঢ়িলে ভাল এইবিলাক- কি চলাব নে বাইক চাইক অলপ খোঁজ কাঢ়িলে ভাল।
নাই মানে মানে কৰো কি মই মানে স্কুটিটো মেইন ৰাস্তালৈ লৈ যাম হা।
হয়
মেইন ৰাস্তাটো লৈ যায় কেনে অলপমান ছাইড কৰি কেনে মই- ৰাস্তাত তোৰ চা চাৰি পাকে দৌৰি থাক বুজিছা।
হয় হয় হয় সেইটো বেয়া নহয় সেইটো ভালে বাৰু। ঠিক আছে দিয়া ৰাখিছো আজি ভালে লাগে তোমাৰ লগত কথা পাতি।
ঠিক আছে বহুত ভাল লাগিল তোমাৰ অলপ কথা পাতি ৰাখিচো অঁ।